হেল্ল'। হেল্ল' হেল্ল'। হেল্ল' হেল্ল'।
হেল্ল'।
অ শুনি আছা নে। হেল্ল' অ শুনি। কই আছো অ। শুনিছো এয়া মই ডিউটি গৈ আছো তুমি। হেল্ল'।
মই কাম কৰি আছো ৰাতিপাত হেল্ল' কোৱা আপুনি পোৱা নাই নেক।
অ পাইছো পাইছো।
অ।
হেল্ল।
অ হেল্ল'।
অ ক কোৱা।
ডিউটি গৈ আছা। অ বহুত দূৰ নেকি ডেউটি তোমাৰ। ঘৰৰ পৰা মই কাম কৰি আছো।
অ' অঁ দুৰেই আছে।
অঁ খোজকাঢ়ি যোৱা?
নাই তটমটমতো যাওঁ যোৱাৰ টাইমত খোজ টমটমত যাওঁ আৰ আহাৰ টাইমত খোজকাঢ়িয়েই আঁহো।
অঁ
তুমি?
ছোৰটো পৰীয়া ত' কলেজ যোৱা নাই মানে, কলেজত কিবা এটা কাম আছে যে। মই এইটো দুপৰীয়াটো ৰান্ধি পিছত ওলাম।
অঁ অঁ। তাপিছত ঘৰৰ চবেই ভাল নে অ ঘৰৰ চব অঁ অঁ
তোমাৰ?
অঁ, মোৰো ভাল।
ওম তোমাৰ ঘৰত
তাৰপিছত খালা? মোৰ ঘৰত মা দেউ, অঁ মোৰ ঘৰত মা ভন টি, মই, আইতা, পেহী বৰমা বৰতা, মা ভাইটি আৰু মোৰ এটা ডগ আছে। অঁ তোমাৰ?
মোৰ দাদা, মই আৰু দেউতা আছে।
উ আহ অঁহ
উ
তাপিছত খোৱা লোৱা?
তুমি খাই ওলাই ছা?
অঁ মই খাই ওলাইছো, তোমাৰ খোৱা হৈ গ'ল হেল্ল'ও
খোৱা লোৱা মানে এনেইতো ৰাতিপুৱা খাইছো চাহ পানী।
অঁ
কৈছো যে মই চাহ খালো, এতিয়া ভাতটো বনাই পিছত খাই পিছত ওলাম মানে আৰু কলেজৰ কাৰণে।
অ' কি বনাই আছা?
এতিয়া ভাতো বনাম ভাতটো, অঁ হেলো'
উম কি বনাই আছা? কাজিৰ হা? কি ক'লা?
মই দাল বনাইছো আৰু হেৰি
ৱাচাৰ নহয় চব বস্তু , হ'ব পইচা লৈ যোৱা। যাইবা গৈ আছো। অঁ হয় কোৱা।
তোমাৰ তাতেন নেটৰ‌ প্ৰব্লেম দি আছে ন, ৰাস্তাত আছা যে?
ৰ' বাৰু‌ ৰ অঁ বহুত নেটৱৰ্ক প্ৰব্লেম হৈ আছে।
অ
কোৱা ভাল
টাৰ পৰা তুমি আহ আকৌ কেইটাাত ছুটি হয়
চাৰে ছটা মই ছটা মানতে আহ চাৰে ছটাতে আহিছ
অ আৰু দুপৰীয়া খোৱা বোৱা
তাতে তুমি যদি টিফিন আ টিফিন তেনেহলে তাতে কিবা খালে খাই ল'ব পাৰ মানে তল তল দোকান চোকান আছে যে
অ তুমি লৈ যোৱা
অ মই লৈ যাওঁ কেতিয়া বা নলও
অ আজি লৈ গৈছো নেকি টিফিন
অ আজি লৈ গৈছো
ভাতেতে লৈ যোৱা দুপৰীয়া
ভাত লৈ যাও কেতিয়া বা কেতিয়া বা
অ
চপ্তৰ মাততো ভাত খাব মন নাযায় ন
অ এইটো এটো ঘৰত থাকিলে বেলেগ কথা দিউ ত মানে মনেই নাযায় উ
অ অ আৰু মই বেছি ভাত নাখাওঁ হে খাবই নোৱাৰো ৰাতি এবাৰেই খাওঁ
অ
নন্দক হৰ গচ্তে
নাখাই নাখায় এনেককা হৈ হৈছে চাগে
অ এতিয়া ভাত থকো মন নাযায়
অ ৰুটি চুটি এইবিলাক খাবা
অ এইটয়ে কওঁ অ
বহত গৰম দি
হ কি ক
বহুত গৰম দিছে আজি কৈছো গৰমটো বহুত দিছে
অ হ বত তুমি কে বেংগলী মিডয়াম লৈছা নেকি
কিহ
তোমাৰ অননাৰ্ছ কি বেংগল অ তুমি কি লৈছা মানে অনাৰ্ছ
ন তুমি এয়া বেংলি হয়
হেল্ল'
ৰ'বা ৰ'বা কৈ আছো তুমি চোন শুনে পোৱা নাই
অ অ ফ ডবল মানে কাত ক
অ মই মানে আগতে ফিলচফি লৈছিলো
অ অ
এতিয়া আকৌ এতিয়া চেঞ্জ মান বেংগলী পঢ়ি আছো আগতে মানে নাই এতিয়া চেঞ্জ কৰিম আকৌ।
অ অ।
বেংগলী পঢ়ি পঢ়ি যে আৰু ভাল নালাগে সেইকাৰণে এতিয়া চেঞ্জেই কৰি দিম।
অ তোমাৰ কি চবটো ভাষা মানে এছামিছ ভাষাও আছে? গোটেই বেংগলী।
তাৰপিছত আছামিছ নে ইংলিছ আছে?
অঁ
বেংগলী খালি দুটাই।
অঁ।
বাকী চব আছামিছ, ইংলিছ।
এনে ইংলিছ আৰু আছামিছেই হয়।
অ' অঁ এইটো হয়ে।
অঁ তুমি বিহু
তোমাৰ আৱাজটো না মানে ভইচটো ফাটি ফাটি গৈ আছে।
অঁ।
অঁ
এই কাৰণে এনেকা হৈ আছে।
নাই নাই মোৰ অৱজটোহে ফাটা ফাটা লাগিব লাগে। বাট তোমাৰ আৱাজটো হৈ আছে।
অ' মানে, হেৰি নেটৰ্কৰ প্ৰব্লেম দিছে।
এনেকুৱা লাগি আছে কোনো বাছত গৈ আছে।
মোৰটোতো তোমাৰতো লাগিয়ে আছে তুমি বাছত গৈ আছা বুলি।
অ' মোৰতোতো লাগিব মই টমটমত আছো। কিন্তু তোমাৰটো লাগি আছে।
অঁ তুমি যে টমটমত গৈ আছা ন এনেকা তোমাৰটো হিলি আছে সেইকাৰণ মোৰটোও শুনা গৈ আছে এনেকে।
অঁ হব পাৰে।
দিউটি কি ঘৰৰ পৰা বহুত দূৰ নেকি? আহ।
মইিলা কমিতি চিনি পোৱা নে?
অঁহ পাওঁ পাওঁ। অহ। লগতটো আৰু কোনোবা আছে চাগে?
নাই মই অকলে যাওঁ।
অঁহ।
এইটো সময়ততো মই অকলেই।
আচ্ছা। জল্দি চুটি হৈ যায় ন তোমাৰ?
অ নাই মোৰ জল্দি ছুটি নহ'লে হয়, মই জল্দি যাওঁতে। মই কৈ আছো মোৰ ঘৰত আকৌ টিউচন আছে। আকৌ মানে এডমিচন হলে পঢ়িব লাগিব ন।
অ।
হয় ক মানে কৈছো মোৰ জল্দি ছুটি লাগিব আৰু ইমান ৰাতি অকলে অকলে আহিব নোৱাৰি। আহ কিে কচ মিলা নাই যে সেইটো কাৰণে মই কৈছ জল্দি
এডমিশ্যন কিহত ল'বা আকৌ?
হা!
এডমিশন কি হ'ল ল'বা আকৌ?
পাঁচ্চন
অ ক'ত ল'বা?
প্ৰাইভেটতে ল'ম ম স্কুল খোলা নাই ন? খুলিছে মানে।
অ কি, কৈ আছে যে প্ৰাইভেটত ললেতো চানডে চানডে ক্লাছ কৰিব লাগে।
অ, অ। ন নহলে নিমিলিব ন কামটো এৰিব দিব নোৱাৰি।
অ, কামততো বহুত দৰকাৰ এতিয়া পইচাৰে দৰকাৰ।
অ।
এতিয়া তুমি ফাৰ্ষ্ট চেমত উঠিবা, ফাৰ্ষট চেমত হেৰি কৰিবা, তাৰপিছত তাৰ পৰাইতো পইচা গৈয়ে থাকিব।
অ। বেক-চেক কেতিয়াবা লাগি গলে তো দশ হাজাৰ কোনে দিব?
এটোৱেই ত। তেতিয়া দহ হাজাৰ নালাগে এইটো বেছি হৈছে।
বেছি হৈছে অ, আগতে লাগি আছিলে আগতে ছয়-পাঁচ এনেকে।
নহয়, দে দহ হাজাৰ নালাগে। তোমাৰ বেগ লাগিলে মানে এডমিশনততো তুমি এইতো পইচা। টো তোমাৰ দিব লাগিব সাত নহলে চাৰি। আৰু এনে বেগ লাগিলে তুমি ধৰা এ নশ আচ। আশী টকা মান দিলে গোটেই চাবজেক্টত তুমি এক্জাম দিব পাৰিবা।
অ অ। সেইটোৱে মোৰ এটা লগৰ। মোৰটো লগৰত লাগিছিলে যে বেক তেতিয়া তাই দিছিলে।
াল লাগিছে তাৰ কিমান দিব লাগিছে?